হেল্ল কি কৰিছা!
এনেই আছো তুমি।
অ মইয়ো এনে বাকী খবৰ ভালনে।
অব ভাল ভাল তোমাৰ।
হা ভালেই দিয়া মোৰো আচ্ছা। আৰু ঘৰত বাকী চবৰে ভালনে।
একদম ভাল আপোনাৰ।
হয় হয় মোৰো ভালেই আৰু।
অ অ।
গৰমটো বহুত বেছি দিছে ন।
অ হয় দিয়ক। বহুত গৰম পৰিছে।
অ এনেই গৰমৰ পৰা। উ যিহেতু মানে হাইড্ৰেচেন লাগে ন এইখিনিৰ টাইমত বেছিকে। তেনেকে কি খোৱা তুমি হাইড্ৰেচেনৰ কাৰণে।
উ তেনেকেটো মই। পানী খাই থাকো বেছি ৱাটাৰ।
অ হা।
আৰু লগতে কেতিয়াবা অভাৰ এছ এল যে থাকে।
উম হম হয়।
সেইটোৱে মিক্স কৰি খাওঁ।
অ আৰু তুমি সেয়াও খাব পাৰা। আমাৰ এইটো ঘৰৰ অ নেমু থাকে ন।
হয়।
সেইটো চৰ্বত বনাই পেলাই নিম্বু পানীটো খাব পাৰি।
হয় হয়।
উম সেইটো বহুত হাইড্ৰেট কৰি ৰাখি ন মানুহৰ বডি। হয় হয়। আৰু এনেই তোমাৰ অ এইখিনি গৰমৰ দিনৰ ফ্ৰুটছ বোৰ যে থাক। কে। তাৰ ফলবোৰৰ কি কি ভাল লাগে তোমাৰ।
উম মেংগো বেছি ভাল লাগে। আহ আৰু। আৰু কি ভাল লাগে।
যেনেকে থাকে ন আম। লিচু এইবোৰ থাকে ন।
আহ হা মেংগো বেছিকে ভাল লাগে।
হা হা কি কলা।
মেংগো আম।
অ আচ্ছা হা হা হয় ভাল লাগে।
হয়।
হয় আৰু। এনেই ফুডৰ ভিতৰত কি ভাল লাগে তোমাৰ।
ফুডৰ ভিতৰতটো তেনেকে আছামিচ ন আছামিছ হলে। দৈ চিৰা। গৰমৰ কাৰণে গৰমত ঠাইতটো থাকে আৰু।
হয় হয় দৈটো খালে ভাল ন।
হয়। আৰু আপোনাৰ।
অঁ। অ মোৰো অহ অসমীয়াটো তেনেকেই ভাল লাগে। অ গৰমৰ দিনত হলে থাকে ন অ আপোনাৰ পইতা ভাত ন দুবাৰ তাৰ লগত তেনেকে সেইবোৰ আৰু বৰা বনাই এনেকে ভাল লাগে আৰু ফল ফলৰ ভিতৰত আম ভাল লাগে লিচু ভাল লাগে
হয়
উম
আৰু আপুনি গৰমৰ ভিতৰত কোন কৰ জেগা প্ৰেফাৰ কৰে বেছি
অ মোৰতো ভাল লাগে ঠান হয় হয় ঠাণ্ডা অলপ পাহাৰীয়া যেন বতাহ দি থাকে ন যেনেকুৱা জেগাবোৰ যেনে শ্বিলং মেঘালয় সেইটো চাইড হয় তোমাৰ কেনেকুৱা ভাল লাগে
মোৰতো বাৰু তেনেকুৱা বাৰু এনেই অকণ লিকৰ চাইডত হ'ব লাগে
উম হম
একজাম্পল টো এইটো ইমান এটা তেনেকা লিষ্টত নাই বাৰু মাজুলী বাগেৰা
অ হয় মই মাজুলী আজিলৈকে যোৱা নাই বাৰু যাম বুলি ভাবি আছো বাট যোৱা হোৱা নাই
অ যাব জেগাটো ভাল তাত
তুমি মাজুলীৰ সত্ৰবোৰ যে আছে সেইবোৰ চাইছা চাগে ন
অ চাইছো
হেল্ল'
হেল্ল'
হয় শুনিচা নে
আহ শুনিছো শুনিছো
অঁ
উম
তুমি বোলো মাজুলীৰ অহ সেইটো চাইডে সত্ৰবোৰ যে থাকে
হয়
সেইবোৰ চাইছা চাগে
অ চাইছো বাৰু কিন্তু ইমান এটা হিষ্টি গম নাপাও আৰু সত্ৰবিলাকৰ বিষয়ে
অ তোমাৰ ভইচ টো ক্লয়াৰলী আহা নাই মাতটো একেবাৰে সৰুকে আহিছে অ হয় হয় এতিয়া আহিছে কোৱাচোন হয় এতিয়া আহিছে
বোলো মানে চাইছো কিন্তু হিষ্ট্ৰীটো ইমান এটা নাজানো
অ আটচা ঠিকে আছে বাৰু অ হয় হয় আৰু এতিয়া গৰমৰ যিহেতু মানে বন্ধ আছে কৰ'বাত যাম বুলি তেনেকুৱা ভাবিছানে
অহ তেনকা ভাবিছো বাৰু এনে অকলে পায়ে বাগেৰা।
অ হয় হয়।
তেনেকুৱা বা শ্বিলং, মেঘালয়।
অ হয় সেইটো ফালে, গৈ ভাল লাগে ন সেইটো বহুত ঠাণ্ডাত। ঠাইত হয় জাগা খিনি হ হুম। অ পাহাৰত সেনেকে।
অ।
বহিবলে মানে, শান্তিপূৰ্ণ জাগা ন।
হয়! আৰু আপুনি ক'ত যাম বুলি ভাবিছেনে?
মইয়ো তেনেকে, মেঘালয় যাম বুলি ভাবি আছোঁ! আমাৰ এনেকে ফ্ৰেণ্ডছ বোৰৰ লগত
অ'!
অ'! আৰু উম! আৰু ৱাটাৰ পাৰ্ক থাকে ন' সেই, অ'! তাত গা ধুবলৈ এনেকে যাম বুলি ভাবি আছোঁ!
হয়।
বহুত গৰম পৰিছে ন' এইকেইদিন একেবাৰে মানে, থাকিব নোৱাৰা এনেকুৱা।
অ'! হয় দিয়ক। ইমান গৰমত মানুহ কেনেকে যে, থাক
হয়, সেইটোৱে আৰু। ওহোঁ! এতিয়া আঁ ক তোমালোকৰ কলেজ চাগে বন্ধ আছে ন'! গৰমৰ বন্ধ দিলে চাগে?
কলেজটো বন্ধ আছে এতিয়া বৰ্তমান।
হয়, হয়।
তাই খুলিব আৰু গৰম বন্ধটো
অ'! আগষ্টত খুলিব চাগে।
হয় আৰু আপুনিও পঢ়ি আছে নেকি?
হয়, হয়। মই পঢ়ি আছোঁ।
অ'! এ, আপোনাৰ কলেজ বন্ধ ছাগে?
হয়। মোৰো এতিয়া গৰম বন্ধ চলি আছে ন'। তাৰ পৰা আঁ খুলিব আৰু আগষ্টত। উম! তেনেকে আৰু।
অ'! অ'!
ভালেই আৰু এইকেইটা দিন অলপ, ৰেষ্ট কৰিব কাৰণে নহ'লেতো ইমান গৰমত কেনেকে যাব, ষ্টুডেন্টছবোৰ কলেজ স্কুললৈ।
সেইটোৱে হয় দিয়ক।
অ'! সেইটোৱে।
ঠাণ্ডা দিনতো অকণ ভালেই বাৰু।
অ'! হু! হু! গৰমৰ দিন কে এটা বহুত মানে, সেয়া হয় আৰু বেমাৰো হয় মানুহবোৰৰ।
আৰু বৰষুণৰ ছিজনো আহে ন'।
অ'! বৰষুণ অ'!
উম!
বৰষুণ দিলে আ আৰু গোটেইখন বানপানী হয়, বেমাৰ এইবোৰ হয়।
মোৰ হয়।
উম! এতিয়া আঁ আপোনালোকৰ তাত বৰষুণ তেনেকে দিয়ে নে?
বৰষুণ দিয়ে, তেনেকে ইমান নাই। কিন্তু, অকণ ৰাতি হ'লে অকণ দিয়ে। আৰু ওথনি ৰাতিপুৱা অকণ দিলে।
অ'! অ'!
আপোনালোকৰ তাত
বৰষুণ মানে, সিমান তেনেকে নাই। কেইদিনমান আগত বহুত বৰষুণ দিয়ে আছিলে। কিন্তু এতিয়া বৰষুণতো আহিলে মানে বতাহ আহিয়ে যায় তাৰ পিছত বৰষুনটো নাইকিয়াই হৈ যায়।
হ
উম কিন্তু বৰষুণতো দিলে অকন ভাল লাগে মানে ঠাণ্ডা।
ঠাণ্ডা হয় দিয়ক অকণ ঠাণ্ডাতো পৰিলে ভাল লাগে মানুহ। বিলাককণ শান্তি পায়।
শান্তি পায় অ বতাহো আজি আজিকালি গছ গছনিবোৰ তেনেকুৱা নাইয়ে বতাহু ইমান নিদিয়ে ন।
অ
সেইকাৰণে আৰু।
গছ চছ আৰু আজিকালি কাটিয়ে দিয়ে আৰু।
কাটিয়েই দিয়ে সেইটোৱে। বহুত গছ গছলি এনে এনে কাটি দিয়ে।
সেইটোৱেই
উম সেইকাৰণে আৰু কি এতিয়া ফেন এচি এইবোৰতে থাকিব লগা হয়। তেনেকুৱা নেচাৰেল বস্তুৰ সে বতাহ লবলৈ নাইে তেনেকে।
সুবিধা নাইয়ে।
সুবিধা নাই এতিয়া গাঁৱৰ চাইদত অকমান আছে চাগে।
গাঁৱৰ চাইডতটো হ'ব।
হম হম তেনেকে আৰু। যে আমাৰ বাকী আপোনাৰ অ দুপৰীয়াৰ হল নে খোৱা বোৱা?
অ খোৱা বোৱাটো হোৱা নাই বৰ্তমান গৰম যিহেতু খাবলৈ মনে নাযায় একদম।
একেবাৰে মন নাযায় গৰমৰ দিনত মানে ভোক নালাগে ন।
হয় আপুনি আপোনাৰ?
অ মই খালো বাৰু এতিয়া। দুপৰীয়াটো সেইটোৱে
কি আছা
বাকী ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়।
হয় ঠিক আছে দিয়ক থৈছো অ ধন্যবাদ।